হয় মাততো ধৰিব পাৰিছ নে?
নাই-নাই, ধৰিব পৰা নাই। কোন হয়?
সচাঁকে ধৰিব পাৰা নাই?
নাই। কোন হয় তুমি?
হে ৰ'বা, অহ! এই যে স্কুলত
অ! তুমি নেকি?
উম! এতিয়া মনত পৰিছে?
হয়-হয়।
তো মানে কি হ'ল জানা? মই মানে আজি সেই তোমাৰ, আমি-আমি যে সঁচাকে ধৰিব পাৰিছাতো?
হয়-হয়, কোৱা? ধৰিব পাৰিছোঁ।
ঠিক আছে দিয়া। বাকী কোৱা ভাল নে খবৰ?
অঁ! ভালে। তোমাৰ?
উম! ভালেই দিয়া আছোঁ। বহুত দিন হ'ল ন আমি লগেই পোৱা নাই বহুত বছৰ হ'ল চাগে। হয়-হয়। ভাত-চাত খালা? উম! খালোঁ দিয়া। এবাৰ তাকে ভাবিলোঁ মই তোমাক এবাৰ কথা পাতো, ফোন কৰোঁ বুলি। মানে কি হ'ল জানা আজি মানে আমি আমাৰ স্কুলৰ আমাৰ যে বিদ্যালয়খন আছিলে বিদ্যা বিদ্যালয়খনৰ ৰাস্তাটোৰে গৈ আছিলোঁ পিছত মনত পৰিলে মানে এ কি কয় মানে মনত পৰিল আৰু যিকেইটা ওচৰ মোৰ ওচৰৰ বান্ধৱী আছিলে আৰু ভাল-ভাল বান্ধৱী আছিলে এবাৰ ফোন কৰোঁ বুলি সিহঁতক।
হয়, ভালে কৰিলা তুমি। বিদ্যালয়ৰ স্মৃতি কথা ভাবি। হয়, তুমি ঠিকে কৈছা। মোৰো মানে বহুত মনত পৰি আছিলে। এতিয়া আৰু সময় হোৱা নাই আৰু ফোন কৰিব মানে।
অঁ! তাকেই আৰু মানে মানে মনত পৰে দিয়া ন এনেকে ওচৰৰেদি গৈ থাকিলে যদি কিবা এটা তুমি মনত স্মৃতি থকা বস্তু এটা লগ পোৱা।
হয়, তুমি একদম ঠিকে কৈছা। মানে বিদ্যালয় স্মৃতি মানে তোমাৰ আৰু জীৱনে অ জীৱনীয়া লাগে আৰু। তোমাৰ স্কুলৰ কাষেদি গ'লে মানে লগবিলাক দেখিলে আৰু বিদ্যালয় স্মৃতিবোৰ জাগি উঠে আৰু।
হয়।
ভৰাত তোমাৰ কি কয় বিদ্যালয়ৰ শ্ৰেণী কোঠা, খেলপথাৰ বা প্ৰাৰ্থনা সবাহৰ হয় আৰু বন্ধু-বান্ধৱী তাতে কটোৱা সময়বোৰ মনত পৰি যায়।
এইবোৰে মনত পৰি যায় আৰু বিশেষকৈ তোমাৰ সেই যে অঁ! বিদ্যালয়ৰ ওচৰৰ যে গছজোপা আছিলে তেতেলী গছজোপা। মনত পৰিছে, সি জে আমি তেতেলি পাৰি কেনে যে খাইছিলোঁ।
হয় সেইটো কাৰণে কিমান কথা শুনিছো আমি ছাৰ বাইদেউহঁতৰ লগত।
হয় দিয়া ঠিক কৈছা এই যে কোনোবা এজনী জলকীয়া আনিব কোনোবা এজনী যে তোমাৰ নিমখ আনিব কোনোবা এজনী বাচন আনিব কোনোবা এজনী কটাৰী আনিব। তুমি কি আনিছিলা কোৱাচোন।
মই মনত আছে মই নিমখ আনিছিলো।
আৰু মই কি আনিছিলো কোৱাচোন।
তোমাৰতো ইমান মনত নাই মই
হয় নেকি মইচোন গছত উঠিছিলো
হয় অ তুমি গছত উঠিছিলা ন সেইটো দেখা পাই কিনে আমাক চাইৰূপ যি গালি পাৰিছিলে সেই দিনটো বহুত মনত পৰে হয়। সেই দিনটো মানে কত মনত পৰিলে একদম ভাল লাগে আৰু যে বিদ্যালয়ৰ স্মৃতিবোৰ কেনেকুৱা আছিলে আমাৰ মানে আমি ইমান দুষ্ট কৰিছিলো ইমান গালি শুনিছিলো সেই কথাবোৰ বহুত মনত পৰে।
আৰু এই যে তুমি যে এবাৰ বাহিৰত জে কাণত ধৰি খাইছিলা যে বাইদেউৰ পৰা যে
সেইটোতো নকবাই ভগৱান।
এই যে অনুশীলনটো কৰি আনা নাছিলা বাবে।
সেইটোতো মই কেতিয়া পাহৰিবই নোৱাৰো।
মইও নাপাহাৰো এইটো। সেইকাৰণে ভাবিলোঁ আজি মই তাইক এইক এবাৰ ফোন কৰোঁ ৰ'বা কি কৰিছে কি খবৰ আগৰ কথাবোৰ পাহৰিলে নেকি নে মনত তে আছে।
নাই নাই নাই প কেনেকৈ পাহৰিম মই স্কুলৰ কি কয় বিদ্যালয়ৰ স্মৃতিবোৰ মই কেনেকে পঢ়িব পাৰো তাইৰ মানে সময়বোৰ কটোৱা কটোৱা সময়বোৰ মই কেনেকা পাৰো বাৰু সেইটো মোৰ আজীৱনীয়া স্মৃতি থাকিব।
ধেমালিও নহয় দিয়া ন আমি সেই তোমাৰ দহ বছৰ এনেকে মানে একেখন স্কুল মহাবিদ্য একেখন বিদ্যালয়ত থাকি কেনে মানে ইমান ওচৰৰ পৰা মানে অকল শনিবাৰ ৰবিবাৰটো আৰু কেতিয়াবা মিছ যায়, বিদ্যালয়ত যোৱা নহয়। কিন্তু আমি বেছি সময় পাই থাকো ন আৰু হঠাৎ মানে সময়টো এনেকুৱা হৈ গ'ল যে কি মানে চকুটো মুদাৰ লগে লগে এনেকুৱা লাগিলে যে কি কয় কালিয়ে গ'ল নেকি পাৰ হৈ কিনে এই সময়খিনি। সোণালী সময়খিনি শৈশৱ।
তুমি ঠিকে কৈছা আৰু বিশেষকৈ শিক্ষক সকলৰ মৰম আৰু উপদেশ আৰু ভাল মানুহ হবলৈ শিকাইছিল যে সেইবিলাক সিহঁতে মানে ছাৰে বাইদেউ আমাক গালি পাৰে কিন্তু তেওঁলোকৰ মৰমো আছে। আমাৰ প্ৰতি সেইকাৰণে আমাক গালি পাই যাতে আমি ভালকে পৰহি কিনে ডাঙৰ মানুহ হওঁ।
তাৰে ফলতেটো আজি আমি ইমান আগুৱাই আহিছো ন। ভালে কৰিছিল যি কৰিছিল। আৰু যে মনত আছে নে তোমাৰ এই যে আমি প্ৰাৰ্থনা গাই থকাৰ সময়ত যে তুমি যে পাৰ থনাটো পাহৰি গৈছিলা আধাতে। তাৰপিছতে তোমাক যে মাতি লৈ অ কি কয় পুথিভঁৰালত যে মাতি লৈ গৈছিলে ছাৰৰ যে সিহঁত ৰুমত। বাইদেউহঁতে যে ধৰিছিলে, কিয় মনত নাই বুলি।
হয়। তাৰপাছত মই কৈছো যে নহয় বাইদেউ মোৰ বেমাৰ হৈছে সেইকাৰণে মোৰ মানে মাত তা ঘূৰাই কিনে মই আটাতে ৰৈ গ'লো পৰিছোঁ।
পৰে, পৰে আৰু হাঁহি উঠ ঠে, হাই উঠে নে?
হয়। হয়। কথাবিলাক মানে ভাবি-ভাবি বহুত ঠাই টোযে ইমান জীৱনত আমি মানে ইমান স্মৃতি ৰাখিছোঁ আৰু বিদ্যালয়ৰ যে। আজি, আজিও মানে বন্ধু-বান্ধৱী দেখিলে আৰু আগৰ দিনটো মনত পৰি যায়। বা ছাৰ-বাইদেউক
ছাৰ-বাইদেউ
তেওঁলোকে আমাৰ ইমান গৰমত, ইমান কষ্টত আমাক পঢ়াইছে। তেওঁলোকে ইমান ডাঙৰ মানুহ ভৰাইছে, তেওঁলোকৰ কাৰনে আমি ডাঙৰ মানুহ হ'বা
আৰু এটা মোৰ আপত্তি থাকি গ'ল নহয়।
কি কোৱাচোন?
এ ভগৱান, যদি তেতিয়া এটা ফোন থাকিলে হয় ন', এটাত স্মাৰ্ট ফোন বুলি কৈ যে। ডাঙৰ ফোন, এতিয়া আমি যি চলাই আছোঁ- সেই তেতিয়া আমি সময়বোৰ কি ধুনীয়াকৈ আব মানে আমাৰ আমাৰ সেই স্মৃতিবোৰ আমাৰ মনত আছে, মগজুতো আছে। কিন্তু যদি সেই বস্তুটো আমি যদি মোবাইলত যদি ফটোখন যদি আৱদ্ধ কৰি ৰাখি কেনে এতিয়া চাব পাৰিলোঁ হয় ন', কি ভাল লাগিলহেতেন। হয়। তুমি একদম ঠিকে কিন্তু তেতিয়া নাছিলে তেতিয়া সৰু ফোন আছিলে সেইকাৰণে মানে অলপ হেৰি হ'ল হ'ব বাৰু একো নাই যি কি নহওঁক তাৰে আমি টা অংশ অংশ যে হ'বলৈ পাইছোঁ সেয়ে ডাঙৰ কথা মানে।
বিদ্যালয় কেৱল পাত অ', আৰু তোমাৰ কি কয় বিদ্যালয় কেৱল প্যাত গানে নহয়।
প্যাট জ্ঞানে নহয় কি কয় তোমাৰ শৃংখলা নৈতিকতা আৰু দায়িত্ববোধ উম, আৰু এইটো ভাল যে আমাক শিকাইছিলে।
হয়। আৰু তোমাৰ জানানে? বাৰ্ষিকিয়া সাংস্কৃতিক আৰু অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতাত বহুত আনন্দ আছিলে মানে তোমাৰ, তুমি জানানে? মই যে মানে বাৰ্ষিক খেলা হওঁক বা সাংস্কৃতিক তুমি আৰু মই তে মানে আ-আগতে আগবাঢ়ি যাও, সেইবিলাক মানে মোৰ এতিয়াও মানে মনত আছে আৰু।
অ', তুমি যে এবাৰ পৰিছিলা মনত পৰিছে?
হয় খেলি, বাৰ্ষিক খেলাৰ সময়ত।
তুমি যে পৰিছিলা। অ', তাৰ পিছত যে বাইদেৱে যে তোমাৰ সেই বেণ্ডেজ পাতি লগাই দিছিলে মলম।
হয়। বহুত বহুত মনত পৰে মানে ছাৰ বাইদৈ বিলাকৰো।
হয়, এতিয়া আছে নে তোমাৰ লগত তোমাৰ লগত কনটেকত তেওঁলোক? ছাৰ-বাইদেউ।
অ'।
খোৱা নাই কিন্তু এতিয়া বহুত মনত পৰে। এনেকুৱা লাগে যে আগৰ দিনটো আকৌ ঘূৰাই আহক।
যায় আহক, উম। আৰু যে তোমাৰ টিফিন টাইমত যে আমি সময়ত যে
হয়। একেলগে মানে বহি কিন তোমাৰ কি কয় ইস্কুলৰ জীৱন মানে পাঠ জ্ঞানো নহয় তোমাৰ দৰা ল' ল'ৰা-ছোৱা মানে তোমাৰ ল'ৰা বন্ধু-বান্ধৱী ভগাই খোৱা বা জামু গছৰ তলত বহি মানে এ পাঁচ গুটি খেলা বা তোমাৰ খেল ধৰা ধৰি খেলা। এতিয়া ও বহুত মনত পৰে।
কাবাডী আছিলে লুডু আনিছিলোঁ। লো আমি তাৰপিছত কয় অহ বিদ্যালয়ত তোমাৰ কেৰামো আছিলে চোৰ পুলিচ খেলিছিলোঁ।
এতিয়াও বহুত মন
কুকু খেলিছিলোঁ বেডমিণ্টন খেলিছিলোঁ।
হয় হয়।
তাৰপিছত আমি সেই কি তোমাৰ ডাঙৰ বিদ্যালয়ৰ ফিল্ডখন যে আছিলে পাথাৰখন।
হয়।
তাত তোমাৰ বৰফ পানী খেলিছিলোঁ।
এতিয়া বহুত মনত মানে বহুত মনত পৰে আৰু।
পৰিবই দিয়া উপায় নাই আৰু সেইবোৰ ভাল লাগে এতিয়া সেই মহূৰ্তবোৰ সেই স্মৃতিবোৰ এতিয়া মানে সোঁৱৰাই কেনে বহুত মানে এনেকুৱা লাগে বহুত ভাল লাগে আৰু মানে এনেকুৱা লগা নাই যেন সেইবোৰ মানে পুৰণি হ'ল এতিয়াও যেন চকুটো মুজি দিলে সেইবোৰ এতিয়া সজীৱ হৈয়ে আছে। মই এনেকুৱা লাগি যায় আকৌ স্মৃতিবোৰত যেই ঘূৰাই আহক যাতে আৰু আমি মানে হুম বুজি পাইছোঁ। বুজি পাইছো বাকী আৰু সেই তোমাৰ সঁচা কাৰণে সেই দিনবোৰ বহুত ভাল আছিলে যানা যদিও যদিও তোমাৰ এই লিখা মিলাবোৰ ঘৰত কৰি আনিব দিছিলে তথাপি আনি কেতিয়াবা নানিছিলোঁ কেতিয়াবা আনিছিলোঁ গালিও খাইছিলোঁ ঘৰতো বিচাৰি গৈছিলে। ঘৰৰ পৰা বিদ্যালয়ত নাহিলে কিয় আহা নাই বুলি। তাৰপিছত সেনেকুৱা আৰু কথাবোৰ, আৰু তাৰপিছত তোমাৰ এই যে মনত আছেনে তোমাৰ এ বিদায়ৰ দিনাখনে যে আমাক যে আমি যে আমাক ব-বক্তৃত্বা দিবলৈ দিছিলে।
হয় হয়।
তুমি বাৰু ঠিকে দিলা মই যে তোমাৰ আধাতে ৰৈ গলোঁ যে। নাজানি কিনে কি ক'ম বুলি।
বহুত সেই বিদায় সভা কিনে মানে মোৰো বহুত বেয়া লাগিছে মোৰ মানে এনেকুৱা লাগিছে যে আম মানে বহুত মনত পৰিব আৰু কাৰণ চা আমাক চাই বাইদেউহতে যিমান গালি পা পাৰিলেও তেওঁলোকো মানে আমাৰ বহুত মৰম কৰিছিলে।
মৰম কৰিছিলে হয়।
কাৰণ তেওঁলোকৰ গালিতে আমাৰ কাৰণ, তেওঁলোকৰ গালি তে আমাৰ মৰমটো লুকাই আছিলে ন'। আমাক যিমান গি পাই যে তেওঁলোকে আমাক বহুত মৰম কৰিছিলে।
তেওঁলোকে আচলতে সেই গালিবোৰ আমাৰ ভালৰ বাবে
হয় কাৰনে দিছিলে, হয় তুমি একদম থছ যদি তেওঁলোক গালে নাপ পাৰিলেহেঁতেন বা আমাক কৰি তোমালোকে ভালকে পঢ়া বা এনেকুৱা পাৰা নাছিলো সতে।
সেয়াই আৰু তোমাৰ এই আৰু আমি সেয়ে আৰু বহুত বহুত কৃতজ্ঞত মানে কৃতজ্ঞ মানে সেই দিনবোৰৰ কাৰণে বা এনেকুৱা এখন বিদ্যালয় পালোঁ বাইদেউ ছাৰ পালোঁ তোমাকো পালোঁ সেই বান্ধৱীকেইজনী পালোঁ সেই সময়খিনি পালোঁ স্মৃতিখিনি পালোঁ
মোক এতিয়া লাগে যে এইটো স্মৃতিতো আৰু ঘূৰি আহক আৰু
আৰু আৰু সেই হ'ব আৰু ৰিগ্ৰেট মানে আপত্তি এটা আছিলে যে ফটোখন কিয় সেই নহ'ল কিন্তু এতিয়াও আছে মানে মনত চকুতো মটি দিলেই চব মানে দেখা পাই যাওঁ মানে কি কি খেলিছিলো আমি খাইছিলো কি কি কথা পাতিছিলোঁ তাৰপিছত গালি খাইছিলোঁ যে মাৰ খাইছিলোঁ তাৰ পিছত আৰু আমাক অকল পঢ়ুৱাই নাছিলে এ দিয়া ন পঢ়াৰ লগতে আমাক চব ফালৰ শিকাইছিলে বিদ্যালয়খনে মনত আছেনে আম আমাক যে গীত শিকাইছিলে সমবেত সংগীত
হয় হয় চব মনত আছে
তাৰপিছত আমাক যে তোমাৰ সেহত লৈ গৈছিলে শিক্ষা ভ্ৰমণত লৈ গৈছিলে ঐতিহাসিক ঠাই দেখাইছিলে
আজি তুম তোমাৰ লগত মানে আলোচনা কৰি বহুত ভাল লাগিলে
ভাল লাগিলে
আৰু আগলৈ আমি এনেকুৱা
ভাবি আছিলোঁ তোমাৰ তোমাৰ লগত কেতিয়া কথা পাতিব এইখিনি মনত পৰা নাই ঠিক আছে দিয়া আৰু কেতিয়াবা লগ পাম দিয়া ভাল কথা পাতিম আৰু দিয়া ঠিক আছে দিয়া